আজি আমি ৰুচিৰ পৰা কথাটো উলিয়াও, তোৰ ওচৰ কিটে মই ক'ব বিচাৰো তোমাৰ কি ওপৰত ওপৰত মানে কি বস্তুৰ ওপৰত তোমাৰ ৰুচি আছে বা কি বস্তুৰ ওপৰত তোমাৰ ৰাপ আছে?
মইতো ছবি আঁকি ভাল পাওঁ বা গান শুনি বেছিকে ভাল পাওঁ। ছবি আঁকি বেছিকে ভাল পাওঁ আৰু তোমাৰ কি কামত
অহ মই বেছিভাগ কি কয় ছবি আঁকি ময়ো ভাল পাওঁ কিন্তু বেছিভাগ মই কি কয় খানা বনাই ভাল পাওঁ। বাকী আৰু মই সুধিব বিচাৰিছো তুমি ছবি আঁকিলে কি কি ছবি আঁকা?
মই মানুহৰ ছবি আঁকিব পাৰোঁ, দেৱ দেৱীৰ, প্ৰাকৃতিক এনেকুৱা ধৰণৰ বহুতো ছবি আঁকো।
অহ অহ
বাকী তুমি কেনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰা।
মই কি কয় কি এহ আৰু এবাৰ কবা কি কি কলা?
তুমি কে কেনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰি ভাল পোৱা।
মই এহ মই চিত্ৰ মই কি কয় উম টিভিত যি এহ আহে যি এ কাৰ্টুন সেইবোৰৰ আকো নহলে প্ৰকৃতিৰ আকো নহলে আৰু এনেই আৰু কিবা ভাল বৰষুণ বৰষুণ দিয়া কিবা ছবি আঁকো, এনেকে আৰু নানা ধৰণ বনাও কিন্তু কবলে এটা আকৌ মানে এটা বস্তু নাই যাৰ ওপৰত মানে সেইটো মানে বস্তুৰ ওপৰতে মানে মি মানে একে একে বস্তু বনাও মানে যেনেকে মানে কিছুমানৰ থাকে ন কি প্রকৃতিৰ পৰা বনালে প্ৰকৃতিৰে বনাই মোৰ সেনেকে নাই মই মানে এনে আৰু বনাও আৰু কিবা যি মানে মানে মোৰ মাইনডত আহে বাকী তুমি গান গানৰ প্ৰতি কিবা ৰুচি আছেনে?
গানৰ প্ৰতিও মোৰ ৰুচি আছে মই গান গাইও ভাল পাওঁ গান শুনিও ভাল পাওঁ। তেনেকে আৰু, তুমি গান গাই ভাল পোৱাানে?
মই গান গাই গান গাই মই ইমান ভাল নাপাওঁ গান শুনি ভাল পাওঁ। কিন্তু গ কি কয় মই এতিয়া গান কি গান শুনো বোলো বিহুৰ গান শুনো, এনেকে বলীউডৰ গান শুনো, হলিউডৰ গান শুনো। এনেকে গু সকলোৱে গান শুনো যি মানে মোৰ শুনি ভাল লাগে বাকী তুমি এনে কিবা বাহিৰা গেম খেলানে নে?
বাহিৰত গেম খেলো মই। অহ বেডমিণ্টন খেলো, তাৰ পিছত কাবাডী খেলো আৰু বহুতো গেম আছে লগৰ ল'ৰা ছোৱালীবোৰৰ লগত খেলো। তুমি বাহিৰা গেম গেম কি কি খেলি ভাল পোৱা
মই চবতকে বেছি এহ ক্ৰিকেট আৰু কাবাডী খেলি ভাল পাওঁ। মই কলেজতো কিবা খেলৰে হলে মানে কি কয় খেলৰ কিবা কম্পিটিশন হলে মই এই এই দুটাতে ভাগ লওঁ আৰু মই খেলি ভাল পাওঁ আৰু মই আৰু এনেকে নেখেলো কি মই জিটিব লাগিবই, মইতো এচা ফূৰ্তি হিচাপে খেলো। কাৰণ সেইটো মানে মই খেলিয়ে ভাল পাওঁ‌ এইটো বস্তুটো। বাকী তোমাৰ ছবি যে আঁকা তুমি ছবি ছবি নহয় ৰবা বাকী তুমি কিতাপ কিবা কিতাপ পঢ়ি ভাল পা নে কিছুমানে কিতাপ পঢ়ি বৰ ভাল পায় তুমি ভাল পোৱা নেকি?
মই কিতাপ পঢ়ি ভাল নাপাও যদিও কেতিয়াবা আজৰি সময়ত পঢ়ো এখন দুখন জীৱনী বা তোমাৰ সাধু কিতাপেই হওক লক্ষ্মীনাথ বেজবৰুৱাৰ তেনেকুৱা ধৰণৰ সাধু কিতাপ পঢ়ি ভাল পাওঁ আৰু তুমি কিতাপ পঢ়ি ভাল পোৱা নে?
মই কব গ'লে মই কিতাপ পঢ়ি ভাল নাপাওঁ এনে বাহিৰা কাৰণ কলেজৰ ইমান কিতাপ থাকে সেইখিনিয়ে নহয় আৰু বাহিৰা মই চাব ইচ্ছাও নাযায় আৰু কিতাপত বাহিৰা থাকিলেও মই ছবি খিনিয়ে চাওঁ খালি কিন্তু নপঢ়ো ছবি খিনি চাই বন্ধ কৰি দিওঁ এই ছবিতে যি বুজি পালো সেইটোয়ে বাকী মই এনেকে কিতাপ পঢ়া বেলেগকে আৰু সেই নাই আৰু ৰুচি। বাকী তুমি তুমি মই যে কলো কি মই কি এ খানা বনাই ভাল পাওঁ তুমি তুমিও ভাল পোৱা নেকি খানা বনাই?
অ খাদ্য বনাই মই ভাল পাও আৰু মই নিজে বনাই কেনেও খাওঁ বহুত বহুত নতুন ৰেচিপি মই বনাবলৈ চেষ্টাও কৰো যদি ত সময় পাওঁ আজৰি সময়ত তেনেকুৱা ধৰণৰ ৰেচিপি বনাবলৈ মই চেষ্টা তাপত
উম বাকী তুমি মুভি মুভি কিবা আছে নেকি মুভি চাইও ৰুচি থাকা মানে মুভিৰ প্ৰতি কিবা মুভি প্ৰতি মৰমীয়া যুচী
অহ চিনেমা চাই ইমান এটা ভাল নালাগে তথাপিও কেতিয়াবা মন গলে চাওঁ আৰু তেনেকুৱা ধৰণৰ ৰুচি নাই চিনেমা যে এইখনে চাব লাগিব বা এনেকুৱা ধৰণৰ মুভিয়ে ভাল পাওঁ ত যি মানে আহে তে হেনো পাইছা
মইো মইো তেনেকুৱা মই এনেকুৱা আকৌ মানে এটাই নহয় কি এনেকুৱাই হব লাগিব মানে যি মানে যি পাই যাওঁ সেইটোৱে চাই দিওঁ ইতিাতো ভাল লাগিলে তো গোটেই চাওঁ বেয়া লাগিলে বেলেগ বিচাৰো। এনেকে মইও আকৌ নিৰ্দিষ্ট কিবা আকৌ সেই নাই কি মই এনেকুৱাই ফিল্ম লাগিব নলে এনেকুৱা এক্টৰৰে ফিল্ম লাগিব মানে সেনেকে মইো যি মানে যোনটো ভাল লাগে চাইটো মই চাই দিওঁ আৰু বাকী তোমাৰ তোমাৰ এ কিবা সুধিবা নেকি তুমি আৰু
তুমি কলা তোমাৰ ৰুচি আহ চিত্ৰাংগনত আছিলে তাৰ বাহিৰে তোমাৰ কিবা ৰুচি আছে নেকি ধৰা খেলৰ লগত খেলৰ কিবা ৰুচি বা গান শুনি ভাল পোৱা তেনকা কুৱা ধৰণৰ কিবা ৰুচি আছে নেকি।
মই গান শুনি গান শুনি ভাল পাও মই গানতো বহুত শুনো মই ক'ব গলে মই কলেজৰ পৰা আহিলেও প্ৰথম মানে গা চা ধু খাই লৈও মই গান শুনোৱে এনে গানটো মানে সেনেকে এইটো ৰুচি কি বুলি ক'ব পৰা ন আৰু গানটো মানে মই ৰাতিও শোৱাৰ সময়ত শুনো নহ'লে কেতিয়াবা এ এনে টাইম পালেও শুনো গানটো মই শুনি বৰ ভাল পাওঁ মই মিছা নকওঁ এইটো বাকী বাকী তুমি গোৱা তুমি গানটো কিমান শুনা এনে এনে কেতিয়াবা শুনা নে এনে এনেকে সদায় কিবা সদায় শুনা যায় এইটো গানটো
সদায় বাৰু শুনা নাযায় কেতিয়াবা কেতিয়াবা গান শুনা যায় আৰু যেতিয়া শুনো বেছিকে শুনা যায় মানে সেইটো এটা আছে আৰু ৰুচি বুলিয়ে কব পাৰি যেতিয়া সময় পাও তেতিয়াহলে গানটো কিমান ঘন্টা শুনো নিজেও নাজানো মানে বেছিকে শুনো আৰু মই অসমীয়া গানহে বেছি শুনো হিন্দী গানো শুনো অলপ চলপ অসমীয়াটো বেছি বেছিকে শুনো
অ মই বেছিভাগ ইনষ্ট্ৰুমেণ্টেল গান শুনো মানে সেনেকে এইটো মানে লেংগুৱেজ আ বেৰিয়া নাই আৰু ভাষাৰ আকৌ সেই নাই এইটো মানে খালি বাজনা বাজা সেইবোৰ মানে বেছিভাগতো মই বাহিৰা দেশৰে সেই বাজনা বাজা শুনো সেইটো এ আমাৰ আমাৰ নহয় এইটো বিহু সেই ঢোল বাজা এইটো মানে বাহিৰাৰ এই যিবোৰ মানে আছে সেই যন্ত্ৰই বাজে যে সেইবোৰ শুনো বাকী তুমি কব গলে তুমি নাচ সেই গান শুনি নাচিব ভাল পোৱা নে
গান শুনি নাচিব হয় মই গান শুনি নাচো যেতিয়া অকলে থাকো মানে গান শুনি নাচা হয় যেতিয়া মানে অকলে থকা হয় বেছিভাগ মানুহ থাকিলে তেনেকুৱা কৰা নহয় অকল গানটো শুনা যায়।
উ মই সেইটো সেইটো কোৱা নাই মানে তুমি কলেজত যদি কিবা নাচৰ কিবা কম্পিটিচন হয় বা কিবা হয় তুমি ভাগ লোৱা নে
ভাগ কলেজত ভাগ লোৱা নহলে বাৰু ব্যস্ততাৰ কাৰণে স্কুল লাইফত লৈছিলো
আহ মই উ মই ময়ো লৈ মই এনে কেতিয়াবা লোৱা হয় এনে এনেকুৱা নহয় কি কিবা আহিলে মই লওঁ কেতিয়াবা টাইম পাওঁ আৰু মোৰ মন ইচ্ছা যায় তেতিয়াহে মই লওঁ এনে বা মই এনে বেছিভাগতো সেই হিন্দী ডান্সতে মই সেই নাম দিওঁ বাকী অসমীয়াতো দিওঁ কিন্তু মই কি কয় বেছিভাগতো হিন্দী হিন্দী ডান্সতে মানে মই নিজৰ নামটো দিওঁ বাকী তুমি কি তোমাৰ চবতকে মানে কি কয় এই গোটেইকেইটা ৰুচিৰ ভিতৰত তুমি কি চবতকে বেছি মানে আটাইতকৈ মানে চবতকে কি ভাল পোৱা মানে তুমি কৰা এইটো মানে সেইটো তোমাৰ চবতকে বেছি কৰা হয় এইটো বাকী বাহিৰাতকে
আটাইতকৈ বেছি ভাল পোৱা কামটো হৈছে মোৰ চিত্ৰাংকন বাকী গানটো মই নুশুনিবও পাৰো কিন্তু চিত্ৰাংকন যদি মই সময়ত পাওঁ সেইটো মই কৰিমেই মানুহে তোমাৰ কোনতো মানে আটাইতকৈ বছি ভাল পোৱা ৰোঠিটো কোনটো
মই মই খেল ধূলা কৰি ভাল পাওঁ এইটো এতিয়া এইটোতো আৰু দুটা কথাই মই বাহিৰা খেল খেলিও ভাল পাওঁ কিন্তু বেছিভাগতো এইটো যুগত জানাই বেছিভাগ মোবাইল মোবাইল খেলবোৰে সেইবোৰ খেলা যায় সেইটোৱে এতিয়া বাহিৰা মই মনে ইমান ইমান নেখেলো মানে বাহিৰা খেলবোৰ কিন্তু মোবাইলততো বেছিকে হয় কাৰণ বাহিৰত এতিয়া ইমান নাহেও খেলিব আজিকালি যুগত ইমান ল'ৰাও বাহিৰত খেলা ধূলা কৰিব নিবিচাৰে চ' সেইটো কাৰণে মোবাইলতে বেছিভাগ খেলবোৰ হয় বাকি তোমাৰ সেইটোয়ে সুধিব বিচাৰিছিলো মই এ হয় তোমাৰ ৰুচিৰ ওপৰত আৰু তোমাৰ ৰুচিবোৰ শুনি মোৰ ভাল লাগিল বাকিটোৱে তোমাৰ ধন্যবাদ তোমাৰ এ তোমাৰ মই ক কথা শুনি ভাল লাগিল সেইটোৱে দিয়া
ধন্যবাদ